অ'
নমস্কাৰ।
নমস্কাৰ।
কি খবৰ আপোনাৰ?
ভাল, তোমাৰ?
আছো আৰু, ময়ো ভাল আছো। কি কি কৰি আছ এতিয়া?
হা হা।
কি কৰি আছ এতিয়া।
এ এনে শুই আছো।
কিবা খাল নে নাই।
কিবা খালো মানে খোৱা নাই ভাত খোৱাত টাইম হোৱা নাই নটা মানত খাম।
অ'তা কিহ দি ভাত দিব আজি।
ভাত খাম আজি। দালি তাৰ পিছত পটল পটল ভাজি। আৰু এনে কণী থাকিব এটাৰ লগত হোষ্টেলত না ডেইলি দালি
উম, উম, হম, হম। তাৰ ঘৰখন কোনখিনিত আছিল।
আমাৰ ঘৰ ঘৰ হাজো।
উম, হাজো অ'।
তুমি হাজো পাৰে কেতিয়াবা তুমি তাতে তোমাৰ ওচৰতে আছা ন বৰপেটাৰ খনৰ ওচৰতে হয় ন।
উ। অ' বৰপেটাৰ ওচৰত মানে হ'লেও অলপ দূৰ আছে হাজোৰ পৰা।
কিমান দূৰ হয় কেনেকে যাব লাগে তাতে কিমান দূৰ হয়?
ইায়াৰে পৰা সেই হুই জানে চ ষাঠি কিলোমিটাৰ এনেকুৱা। জানে।
তুমি কেতিয়াবা গৈছিলা বৰপেটাত?
বৰপেটাত গৈছিলো বৰপেটাত
বৰপেটাত কি কি চালা তোমালোকে
আহা বৰ বৰপেটা যোনে চাবলৈ নোৱাৰে মানে বৰপেটা এৰি কাৰনে হাউলী যে আছে হাউলিত দিছিলো মই
উম, একচ'লি বৰপেটাৰ বিষয়ে তুমি কিবা নাজানা মই কৈ আছো বৰপেটাত কি বুলি কোৱা হয়। বৰপেটা হৈছে। অসমৰ আটাইতকৈ ঐতিহ্যমণ্ডিত আৰু সাংস্কৃতিক জিলা বুলি কোৱা হয়।
আৰু যাক তুমি এ আমি সত্ৰ নগৰ বুলি বুজি পাও। সত্ৰ নগৰী বুলি কোৱা হয়। বৰপেটাখনক আৰু বৰপেটা দেবিলাক মূল দিশ যেনেকুৱা তোমাৰ বকাতা কোৱা হয়, ধৰ্মীয় প্ৰাণ কেন্দ্ৰ বুলি কোৱা হয়। আহ কাৰণ ইয়াত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱ দেৱৰ কৰ্মভূমি।
উম।
সেইকাৰণে বৰপেটাক ধৰ্মীয়ায় প্ৰাণ কেন্দ্ৰ বুলি কোৱা হয়। আৰু ব বৰ ব বটৰ বুকুত বহুত অ' ঐতিহ্যমণ্ডিত, উ তোমাৰ সেই দল উৎসৱ পালন, উ পালন কৰা হয় য'ত গোটেই অসমৰ ভ বিখ্যাত তোমাৰ সেই বৰপেটাত যিটো হাৰথে পাৰি সেইটো গম পোৱা নে কিহৰ কাৰণে বিখ্যাত?
কা হেৰি, ল বাবে বাবে
অ' বৰপেটাৰ হাথ্ৰেৰবাৰীখন কাহঁ পিতলৰে বিখ্যাত আৰু যটো থলুৱা আতচবাজি উদ্যোগৰ বাবে এই ঠাইখন বিশেষ চ'ব জনাজাত গম পোৱা। তোমাৰ এ বৰপেটা খনত প্ৰাকৃতিক দিশৰ পৰা চালে তোমাৰ যিটো ইউনিস্কৰ ৱাৰ্ল্ড হে হেৰিটেচনৰ যিটো তোমাৰ এই মানৱ ৰাষ্ট্ৰীয় উদ্যানখন নাৰে এক ডাঙৰ অংশ তোমাৰ বপেটা দেলতে পৰে।
অ'। আৰু হেৰি আছে নেকি বৰপেটা কটা কিবা নদীৰ নাম আছিল পাহাৰী গিলো মানে এনেকুৱা পানী আহে দুটা চাইডত মানে এটা চাইডত ভোলা পানী বিলাক যায় লেতেৰা পানী আৰু এটা চাইদে চাফা পানী দুটা মানে চছেপাৰেট মানে বেলেগ বেলেগকে যায়। এটাই নদী এটাই কিন্তু, এ মানে দুয় এটা চাইডত বেলেগ বেলেগকে আহে কিবা নদীৰ নাম আছিল। টো'ক অ' মনত নাই নামটো।
ব্ৰহ্মপুত্ৰ নদ হ'ব আৰু এইটো।
নাই নাই ব্ৰহ্মপুত্ৰ নদীয়ে তো সেইখিনি কিবা খুৰাৰ কাম নাই কিবা এটা নাম বুলি কয়।
উ শুনা নাই ম গম পোৱা নাই, তো বৰপেটা খন তোমাৰ যটো আমাৰ দেশৰ প্ৰাণ অম্বিকা গিৰি ৰাইচৌধুৰী উম আদি বহুতো বিখ্যাত যিবিলাক সাহিত্যিক আ স্বাধীনতা সংগ্ৰামী, তেখতে জন্মস্থান বৰৱৰ্তত হয়। কম্পন নাই?
অ' গম নাপাওঁ
আৰু তুমি বৰপেটাত তোমাৰ সেই এখন হস্পিতেল আছে। হস্পিতাল নমটো জানা নাই? অ' সেইখন হস্পিতেল তোমাৰ অ' গুৱাহাটীৰ পিছতে আটাইতকৈ ডাঙৰ হ
অ, মই গৈছিলো এৰিয়াতটো বহুত ডাঙৰ হয় সেইটো।
বহুত ডাঙৰ হয় ন'।
আহ।
তোমাৰ তাতে তোমাৰ দূৰ-দূৰ মানুহ যেনেকে আহ বৰপেটাটা ৰোড তোমাৰ পাঠশালা, ধুবুৰী পৰা মানুহে কেতিয়াবা তাতে উম হম হম। তোমাৰ চিকিৎসা কৰিবলৈ আহে, তাত তমাৰ বহুত চিকিৎসা কৰা হয়। আৰু চৰকাৰী ভাৱ ন' য টকা পইচা কম লয়।
উম উম।
তুমি কেতিয়াবা বৰপটা তোমাৰ সতোৰনগৰ সতোৰনগৰত গৈছিলা।
নাই যোৱা নাই।
কেতিয়া যাব বিচৰা নাই?
যাম এনে ফৰিবটো ইচ্ছা আছে না'' চব চাব ইচ্ছা আছে। টাইম মিলাই কেনে যাব লাগিব এতিয়া।
কেতিয়াবা তুমি সোময় পালে তুমি বৰপেটাত যাবা, তাত তোমাৰ শত্ৰুসমূহত এ নিয়মীয়াকৈ পৰম্পৰাগতভাৱে অংকীয় নাট ভাওনা সত্ৰীয়া নৃত্য আদি প্ৰদৰ্শন কৰা হয়। আৰু তোমাৰ যটো বৰপটা কলি বা দোলচ চব গোটেই উ মানে ভাৰতৰ ভিতৰতো প্ৰসিদ্ধ ইয়াত যিটো তোমাৰ স্থানীয় লোকে যিবিলাক গান বনায় যেনেকৈ হোলী গীত আবিৰ খেলিও অত্যন্ত উল্লাহ আৰু ভালদৰে ধৰি পাঁচ দিন ধৰি এইটো পালন কৰা হয়, দৌল উৎসৱ পালন কৰা হয় তাত।
আটা তোমাৰ এইটোটো সেইতো আতচবাজি উদ্যোগ যেনেকৈ ফায়াৰৰ্ক্ৰেকৰ উদ্যোগ এ, আমি যে ফটকা ফুঠও এ, সেইটো এটা সেইটো এখন উদ্যোগ আছে, যিটো তোমাৰ এশ এশত্ৰিশ বছৰ পুৰণি হয়। তোমাৰ এই ফটকাৰ যিটো তোমাৰ মালিকজনৰ নাম আছিল লক্ষ্মী। বিৰাম পাঠক
তেখেতে এই উদ্যোগে সম্পন্ন থলুৱা পদ্ধতিৰে ফটকা প্ৰস্তুত কৰে।
আৰু বৰপেতাট আৰু এখন বস্তু পাই জানেনে হাতীৰ দাঁতৰ শিল্প
বৰপেটাত
উম, হাতীৰ দাঁতৰ শিল্প
উম
বৰপেটাত তোমাৰ বৰপেটাৰ শিল্পীসকলে হাত দাঁতৰ পৰা ধুনীয়া গহনা আৰু অলংকাৰ তৈয়াৰ কৰা অ বাবে আগতে বহুত জনাজাত আছিল।
উম-উম এনে গম শুনা পাইছিলো হাতে জাতেৰেহে পাই মানে কিবা কিবি বনাইছে বুলি গম পাইছিলো। টো ভাল বৰপেটাত সো গম পোৱা নাছিলে।
তোমাৰ আমাৰ যটো বৰপেটাৰ সীমা দুতো অৱস্থিত মানৱ ৰাষ্ট্ৰীয় উদ্যান উম, দে এইটো তোমাৰ ভাৰত আৰু ভূটানৰ সীমান্তত থাকে। এইটো তোমাৰ বৰপেটাৰকো তোমাৰ স্পৰ্শ কৰিছে। আৰু ইয়াত তোমাৰ এ আপ পৃথিবীৰ ভিতৰত আটাইতকৈ ডাঙৰ বাট সংৰক্ষণৰ ঠল বুলি কোৱা হয়, আৰু এই গোটেই গোটেই বস্তু সকলৰ বাবে বৰপেটাখনক তোমাৰ পৰ্যটকৰ মেইন আকৰ্ষণ বুলিও কোৱা
উম
তুমি অ' তুমি কেতিয়াবা বৰপেটাৰ পৰা উম আহ বেলেগ ঠাইত গৈছে আৰু তাৰপৰা সিফালে দি
বালপ ফল গুছ যো ৰা্ত লৈছিলো চবতকে মানে ডাঙৰ তাতে মানে ৰাসটো উৎসৱতটো তাতে বেছি ডাঙৰকে হয় আৰু। তাতে ৰাস ছাব গৈছো আৰু-া এনে আ দেখা
তুমি বৰপেটা ৰাসত যাই তুম কি কি ললা হাউলি ৰাসত যাই কিবা কি বস্তু কিনিলা তাতে তোমাৰ অ'সেই অ কিবা খাল নে নাই যাতে যাই কিনে?
অ খাইছো কা আহ সেই এ কি ওপৰত যে কি উঠে এ কি বুলি কয়
ঘুৰণীয়া ঘুৰণীয়া
হে হ হা হা
গৰুণ আমি সেই বুলি কওঁ
অ', অ', সেইটো উঠিছিলো ৰাত বস্তি থাকে ন' ব কিছুমান উঠিছিলো আৰু মানে ভয় লাগে আৰু সেইণে কিছুমানথা ত আৰু আৰু আাৰ মানুহ বিিলাকে বস্তু হয়খিনি কেনে